হেল্ল'
অঁ কোৱা?
কি কৰি আছা?
মই আছোঁ ৰ'বা ভাত বনাই আছো।
অ বাকী ৰাতিপুৱা কি খালা?
ৰাতিপুৱা ঔচ খালো আৰু ঔচ গাখীৰ খালো আৰু তুমি?
অ মই অলপ আগতে ৰুটি আলু ভাজি তেনেকে খালো আৰু
অঁ আকৌ ভাত খাব হলেই দিনত
উম আমাৰ দিনৰ ভাত দেৰিকে হয় দুপৰীয়াৰ সেইকাৰণে আৰু অলপ এতিয়া বহি আছো অলপ দেৰিকে বনাও আৰু ভাত।
অ আম জল্দি খাম খাই কেনে আকৌ শুই থাকো সেই কাম
অঁ বাকী তোমালোকৰ কলেজ বন্ধ দিলে নেকি গৰম বন্ধ?
কলেজ বন্ধ দিছে ৰ'বা?
অ অঁ আমাৰো আ আজিৰ পৰা দিছে ৰ'বা একদম আগষ্টৰ মানে জুলাইৰ একত্ৰিশ তাৰিখ হলে আৰু একমাহ
আমাৰ দেখোন হেৰিৰ পৰাই দিছে কি কয় জুনৰ পৰাই বন্ধ দিছে। মানে জুনৰ তাৰপিছত এতিয়া হয় আৰু
ভালেই দিয়া তোমালোকৰ বহুত দিন দিছো আমাৰ আৰু আজিৰ পৰাই পাইছো।
অঁ
কিবা এছাইনমেন্ট দিছে নেকি?
এচাইনমেন্ট এতিয়ালৈ দিয়া নাই ৰবা মানে মাজতে দিব চাগে? হেৰিত হোৱাটছএপত দিব পাৰে?
অ আচ্ছা গৰমৰ মই বন্ধত পিছে কত? ফুৰিব যাবানে?
মইতো আহিলোয়ে জুনত গাঁৱত যাই কাৰণে এতিয়া আৰু চাউল মানে বিয়া আছে।
আহ!
এই বিয়াৰ কাম-চাম আছে এনেকে তাতে যাব পাৰো আৰু বাৰ তাতে
হয়-হয় তোমালোকৰ মামাহঁতৰ ঘৰ ক'ত পিছে?
মামাৰ ঘৰটো এয়াতে বেলতলাত নহয় মোৰ মানে মাহী আছে মাহী নৰ্থ গুৱাহাটীৰ তাতে যাওঁ আৰু
নৰ্থ গুৱাহাটীৰ নে বেলেগতো নোযোৱা আৰু ফুৰিব।
আৰু এতিয়াতো নাযাও কালি মুভি চাই আহিলো তাৰপিছত আৰু বাৰ্থডে আহিলে মোৰ বাৰ্থড চাওঁ কৰ'বাত। যাও বাৰু
অ বা আহিলে ন আৰু
উম আহিবি।
তাকে টো মও ভা উম মই ভাবিছো যাও বুলি ক'বাত এইকেইদিনতে মামাহতৰ ঘৰতে যাও নেকি? অ এতিয়া আৰু আজিকালি তেনেকে ইমান যায়ও ভাল নালাগে আগতে এতিয়া। স্কুল বন্ধ দিয়াৰ লগে লগে গাঁৱত যাব ইচ্ছা হৈছিল আৰু বহুত দিন থাক। শিকিছিলো কিন্তু এতিয়া আৰু সেইবিলাক নাই।
উম আগতেতো গৰম বন্ধ দিয়া দিয়া দিয়াৰ দিনাখনে আইতাৰ ঘৰত যাও তাৰ পিছত আকৌ মামাৰ ঘৰৰ পৰা আকৌ বন্ধ খোলাৰ দুই দিন পিছতে আৰু
অ আমাৰো তেনেকুৱাই আছিল মানে সৰু থাকোতে তোমাৰ কি হয় কেৱল বন্ধ পাব। বয়ে লাগে মামাহঁতৰ ঘৰত যাও কিবা তেনেকুৱা আছিলে। আজিকালি আৰু মানে এইবোৰ কিবা কামত ব্যস্ত থকা বা লিখা পঢ়া এইবোৰ কৰোতেই আৰু আ টাইম বোৰ পাৰ হৈ যায়।
উম হম আগতেতো এনেকুৱা আছিল মানে হেৰি কি কয়? স্কুলৰ আধা ছুটি লৈ কাৰণে বাৰটা বজাত তাৰপিছত মায়ে ৰখি থাকে। সেনেকে আহি কেনে হেৰি মামাৰ ঘৰত যাওঁ দিনটো হ'লে থাকি দিম আৰু
অ তোমাৰ তো ওচৰতে আৰু ইচ্ছা কৰিলে যাব পাৰা থাকিব পাৰা আৰু ভাল
একৌ পৰখি যাই আহিছে হে।
অ কোন কোন আছে পিছে মামা হতৰ ঘৰত।
মামা তাৰপিছত আইতা আৰু ককা মামাৰো এতিয়া বিয়া হ'ব আৰু লাহে লাহে।
অ হয় নেকি? বেলতলাৰ কোনখিনিত!
বেলতলাৰ তোমাৰ বাইলেন নাম্বাৰ ফ'ৰ বাকী ইমান নাজানো সেনেকে! সেইখিনি জেগা এই এখন স্কুল।
অ
তাতে
যাই থকা হয় আৰু
উম তোমালোকৰ গাঁও ক'ত পিছে?
আমাৰতো মামাহতৰ ঘৰ তোমাৰ শুৱালকুছি অ তেনেকে মানে ইমান দূৰ নহয় বাৰু এক ঘণ্টা লাগে আমাৰ ইয়াৰে পৰা সেইকাৰণে। উম সোনকালে মানে তোমাৰ গাড়ী বোৰ পাই আৰু অনবৰতে যেতিয়া গলেও তুমি গধূলি যোৱা বাৰ। ৰাতিপুৱা যা তেনেকুৱা।
অহ।
যাম বুলি ভাবিছো ৰবা কিন্তু এতিয়া আমাৰ আৰু এচাইনমেন্ট দিছে এটা নহয় তাকৰ দুটা। দুটা দুটা সেইবোৰ। অ কৰিব লাগিল কেতিয়া কৰো বন্ধ সোনকালে শেষে হৈ যাব এইবোৰ কৰ টো কৰোতে।
অ আজি এক তাৰিখ হলে কৰিলো সোনকালে দহ দিন মানৰ ভিতৰত তাৰে বিশ দিন মান থাকিব পাৰিবা।
অ তাৰে এটা সেই আছে ৰবা মানে কিতাপ বোৰ কিনাই হোৱা নাই তাৰ কিতাপ খন। কিনি কিনে আৰু তাৰ পৰা সেই কিবা চাহ ৰং লিখিব লাগিব এনেকুৱা টাইপৰ। কিতাপখন আগতে কিনিব লাগিল।
অ আমাৰো মাজতে এটা আচাইনমেন্ট দিছে। কিন্তু মই নকৰিলো সেইটো চাৰ্ভে কৰিবছিল ঘৰত যাই যাই মই গৰমখনত এইবিলাক কৰিম নকৰিলোৱে।
কেনেকুৱা টাইপৰ।
মানে কিবা কুৱেশচন সুধিব লাগিছিল কিবা হেল্থৰ নেকি?
অ
ঘৰে ঘৰে যেনেকৈ সুধিব লাগে ইডুকেশ্যনৰ দিছিল।
আচ্ছা।
ফিজেল হেল কিবা এনেকে দিছিল তাৰ পিছত মই এনেকে নুসুধিলো নগলো।
উম এই গৰমত আৰু নোৱাৰি তেনেকে আৰু ইমান গৰম দিছে এইকেইদিন
আজিতো কালিতো বহুত ৰ'দ দিছিলে আজিতো ৰাতি অলপ বৰষুণ দিয়াৰ কাৰণে ঠাণ্ডা পৰিছে।
অ হ'লেও এতিয়া ৰ'দ দিয়ে আছে বাৰু বা কি হয়
সেইটো আগষ্ট মাহ আছে।
উম আৰু মানে কি হয় ইমান গৰম আৰু ক'তো যাব ইচ্ছা নাযায় যেনেকে যিমান বন্ধ। ৰাখিলেও বা যি হলেও।
উম গাঁৱত যায়ো সেই ৰ'দ গৰম ক'তনো ঘূৰিব যাবা গাঁৱত যায়ো সেনেকুৱা
অ আৰু সেই ত আৰু এতিয়া তোমাৰ সেই পথাৰতো যে পানী আৰু ৰোৱা পোচা দিন নহয়। একেবাৰে ক'তো যাব নোৱাৰি আৰু তেনেকে হলেও যাই ভাল লাগে। কি হ'লেও তাতে বহুত গৰম কিন্তু সেই ফালেও গাওফালে
গাঁৱতো পথাৰ চথাৰ বহুত আছে ন এনেকে ৰ'দ পুৰা মানে ডাইৰেক্ট পৰে।
অ এনে বাহিৰত বহি থাকিলে বাৰু বতাহ দিয়ে তেনেককাে গছ গছনি কিন্তু ঘৰৰ ভিতৰত তাতেও থাকিব নোৱাৰিব। বহুত ৰ গৰম দিয়ে উম নকবা আৰু এ আগৰ দিন বিলাক ঘূৰাই পাব ইচ্ছা যায় এতিয়া মানে। তোমাৰ একো কৰিয়ে ভাল নালাগে
আগতে চব ভাল আছিল মানে সময়ৰ লগে লগে চব সলনি হৈ যায় আৰু চব
অ সেইয়াই আৰু ইয়াত মানে কি যে হলো আগৰ দিন বোৰ ভাবিলে বহুত বেয়াই লাগে যে ইমান সোনকালে। ডাঙৰ হলো সৰুতে কিমান ভাল আছিল।
সেইটো আগতে ফ্ৰেণ্ডছ বিলাকো সেই একেলগে ক থাকিছে। ছিলো আৰু স্কুলত এতিয়াতো কাৰো টাইমো নাথাকে লগ কৰিবই টাইম নাথাকে।
সবেই তে নিজৰ নিজৰ কামত বিজি বা সেইটো এনেকা এইটো টাইমো বাৰু নি নিজৰ হেৰি লগতে মিলি থকা কাৰণে এইখিনিতে টাইমত কষ্ট কৰে বা কিবা নকৰে তেনেহলে পিছলে আৰু
কি হব সেইটো
উম সেইকাৰণে
উম তাতে খেলিব গৈছিলো মাক মনে মনে কৰি কেনে দৰ্জাখন মাৰি কেনে এনেকে বাহিৰত খেলিব যাওঁ তাৰপাছত মায়ে ক মাৰি মাৰি ঘৰত
আগতে দিনত শুব ইচ্ছাই নেযায় স্কুলৰ পৰা আহি যেতিয়া শুব দিয়ে। তে তিয়া নোশুৱে কিন্তু এতিয়া আৰু নোশুলে থাকিব নোৱাৰোঁ।
এতিয়া আকৌ মায়ে গালি পাৰি থাকে শুৱাৰ কাৰণে সেয়ে ৰাতিপুৱা ইমান দেৰিকে উঠো
আগতে নোখোৱাৰ কাৰণে আৰু এতিয়া খোৱাৰ কাৰণে
সে তো চব সলনি হৈ যায়।
আগতে গধূলি সময়ত খেলিব ইচ্ছা যায় দৌৰা দৌৰি বৰফ পানী এইবিলাক খেলি থাকোতে
মই আৰু পৰিম দুখ পাম সেইবোলি খেলিব নিদিয়ে তাৰ পিছত আৰু গধূলি পা পঢ়া
উম আজিকালি কিন্তু কো কোনো নেখেলে সেইবিলাক।
আজিকালি নেখেলে আজিকালি মোবাইল চাই চাই বহি থাকিব
তাকেতো আমি আগতে স্কুলত থাকোতে তোমাৰ লেজাৰটো বেছি টাইম নিদিয়ে সেই খিনি টাইমতে যে কিমান টিফিন খাই লৈ কিনে আৰু খেলাৰ কাৰণে
বৰফ পানী খেলো দৌৰা দৌৰি সেই স্কুলখনতে
লাগেটো এ আজিকালি এইবিলাক নাজানে ল'ৰা ছোৱালীয়ে অকল মোবাইলত বা ভিডিঅ' গেম কিবা এইবোৰ কৰি
সেইটো লেজাৰতো সিহঁতি আজিকালি লগালে কথাই পাতি থাকিব কিন্তু নেখেলে
অ সেনেকুৱাই আৰু চবে খালি মোবাইলৰ কথা বা ৰিলচৰ কথা কিবা তেনেকুৱা আৰু সেইবোৰে
পাতে
উম চব সেইবোৰে বিজি
উমহো
আমাৰ জেনেৰেচনটো বহুত ভাল আছিল সৰু থাকোতে মানে তোমাৰ সৰুৰে পৰা তেনেকে মানে টিভি চাই ডাঙৰ হ'লো আমি সৰুতেতো মোবাইল পোৱা নাছিলো বা আমি মানে জানো আৰু কি অ মানে এইবিলাক খেলাৰ মহত্ব বা কিবা কিবি কিন্তু আজিকালিৰ ব তোমাৰ ল'ৰা ছোৱালী বোৰে সেইবিলাক নাজানে
হ'লে আমাৰ জেনেৰেচনটোৱে লাষ্ট আছিল আৰু
অ সেইটোৱে মানে আমি পুৰা ভালকে এইখিনি পালো আৰু সৰুতে কিন্তু এতিয়া তোমাৰ আৰু স্কুলটো সিমান সেইবিলাক নকৰে আৰু আজিকালিটো স্কুল চব মোবাইলতে দিয়ে সেইকাৰণে মানে সিহঁতে এইবিলাক একো গমে নেপায়
অ আজিকালি আগতেটো আমাৰ অনলাইন ক্লাছ হৈছিল কাৰণে মোবাইলত দিছিল এতিয়াতো চব নোট অনলাইনতে দিয়ে
অ আমিতো বাৰু লকডাউনৰ কাৰণে আধাৰ পৰা পালো কিন্তু সিহঁতে পুৰা একদম মানে অ সৰুৰে স্কুল যোৱাৰে পৰা একদম মোবাইলতে আৰু
আমাৰো ভণ্টি এতিয়া পঢ়িব লাগিলে মোবাইলটো লাগে মোবাইলটো লিখিব আছে বোলে সেনেকে লৈ লয় মোবাইলটো তাৰ পিছত ফ্ৰেণ্ডছৰ লগত কথা পাতি থাকে
সেয়ে আৰু এতিয়া মানে সেনেকে থাকিলেটো বাৰু দিগদাৰে হয় কিন্তু তথাপিও টিচাৰ বোৰে দিয়ে আৰু দিয়াব
সেইটো কথা হয় বাৰু
ক্লাছত সিহঁতে নিলিখে খে আগতে আমি কিমান লিখিছিলো ক্লাছত লিখিব দিয়ে তেনেকা কৈ কৈ বা বৰ্ডত অ আমাক কিমান কি লিখিব দিছিলে আগতে আমাৰ লিখাই নহয় ঘৰতো লিখো তাতেও লিখো কিন্তু লিখায়ে নহয়
মানে ফাৰ্ষ্ট ফাৰ্ষ্ট স্কুলত যাওঁতে আৰু মই প্ৰাইভেট আগতে গৰ্মেণ্টত পঢ়িছিলোঁ তাৰপিছত প্ৰাইভেত গ'লো গোৱাৰ লগে লগে যোৱাৰ লগে লগে মানে মেমে মোক এইটো নটছ এটা লিখিব দিছিলে হা মই মানে ভুলকে লিখিছিলোঁ মই গোটেই কিতাপ এক দিনত লিখি শেষ কৰিছো মেমে পুৰা চক খাই গৈছে ইমান জল্দি মানে কেনেকে মই মানে ভয়তে তেতিয়া ফাষ্ট -ফাষ্ট আছিল গোটেই কিতাপৰ মানে নটা লেচন একদিনত শেষ কৰি দিছো লিখি।
তাকেইটো আগতে মানে বেলেগ একো নাছিল ন'তোমাৰ মোবাইল -চোবাইল এইবিলাক সেইকাৰণে সোনকালে লিখা হয় আৰু এতিয়াতো তোমাৰ এই তহঁতৰ লিখাই নহয় এইবিলাক যি কৰিব দিলেও আৰু আজিকালি হোমৱৰ্ক নিদিয়ে তোমাৰ বেছি
উম, হোমৱৰ্ক নিদিয়ে এতিয়া আমাৰো সেনেকুৱাই হৈছে দিয়াচোন কলেজত যোৱাৰ পিছত সেই মোবাইলতে সেনেকে চাই কেনে লিখো বা পঢ়ো চেট জি পিটিত যায়।
উম কিন্তু আগতেও কলেজত সেনেকুৱা নাছিলে, এতিয়াহে হৈছে আগৰ যেতিয়া আমাৰ মাহতৰ দিনটো
অহ - অহ তেতিয়া নাছিল আৰুএতিয়া হৈছে আৰু নিদিয়েও নহয় ইমান নোটচ যে মানে ক্লাছৰ পৰাই পঢ়িব পাৰিম।
অহ, সেইয়াই আৰু কি কনো - কিনো কবি বাৰু এইবিলাক আজিকালি যুগটো বহুত বেলেগ হৈছে।
উম, সেয়েটো।
তোমাৰ লগত বাৰু এই বিষয়ে কথা -পাতি ভাল লাগিল। আৰু একদিন লগ পালে কেতিয়াবা কথা পাতি পাতিম দিয়া আজি ৰাখিছো নহলে এতিয়া। তুমি ভাত বনোৱা, তুমি ভাত বনাই আছা বোলে
অহ, ভাত বনাওঁ ৰবা আধা বনোৱা হ'ল আৰু বনাওঁ।
অহ, দিয়া।